হেল্ল', মিণ্টু শুনিছা? ক'ত আছা?
মইতো এনেই ডিউটিত আছো।
অহ', ডিউটিত আছা। তোমাৰ ইভিনিং ডিউটি নেকি?
অহ', হয়।
অহ', তোমালোকৰ যে মই নতুনকে ৰচাখন বনাই দিছো।
অহ', -অহ', -অহ',
প্ৰব্লেম হৈছে।
হোৱাই নাইটো।
নহয় চাবা, সেইখন ৰচাৰ মতেদি আহিব লাগিব তোমালোকে। আৰু মানে কি, কাৰণ কিয় কালি অ সোমবাৰ কালি ন, কালি হেৰি হ'ব নহয় আৰু এটা হেৰি হ'ব অপাৰেচন হ'ব।
অ'
তো কালি মানে যোনটো ৰাতিপুৱা যাৰ ডিউটি থাকে সিয়ে আৰু হেৰি আহিব লাগিব। গধূলিও থাকিব লাগিব,
ঠিক আছে, ডাবুল মানে কালি
অ' মানে হেৰি কৈ দিবা চবকে, আৰু মানে পিছত এটা হেৰি কেই যাব, এস্ত্ৰা আছে। এটা পাই যাব।
ঠিক আছে, জনা ঠিক আছে। জনাম মই এবাৰ।
কৈ দিবা মানে চবকে কাৰণ, কিয়? ৰষ্টাৰটো ছাৰে হেৰি কৰিব দিছে ন? বদলাব দিছে ন? ত সেই ৰষ্টাৰ মতেদি আহিলে তেতিয়া ভাল হয়। অ সেই ৰসা পটি অ অ চা সেই ৰ তাৰ মতেদি আহিলে ভাল হয়। সেইকাৰণে সেইকাৰণে মই বদলাই দিছোঁ নহ'লে প্ৰব প্ৰব্লেম হৈ আছে যে
অ অ ঠিক আছে ঠিক আছে বাইদেউ। চব ঠিকে আছে বাবু, বৌ, মা
ঘৰতে আছে। আছে নে?
অ ঘৰতে আছে।
ইয়াতে আছে নে হেৰি অ কি কয়? তাতে আছে, গাঁৱত আছে।
নাই নাই ইয়াতে আছে।
ইয়াতে আছে। আৰু বাকী বাবু স্কুল চলি আছে।
অ বহুত দিকদাৰ হয় অ। বাবুৰ চাৰি বছৰ।
অ বহুত ডাঙৰে হৈ গ'ল না সি
উম উম
সি এতিয়া কথা চথা পাতে নে?
অলপ-চলপ অলপ-চলপ আছে মানে আঠটা বজাত স্ কুলত যাব লাগে, তাৰ পিছত এৰি থৈ ডিউ টিত আহিব লাগে। মানে মোৰ অলপ এই কষ্ট হৈ আছে।
অঁ কষ্ট হয় সেইটোতো হয় মানে ডিউটিৰ মাজত আকৌ যাব লগা হৈ যায় যে
অঁ অঁ অঁ
যে সে ইটো কাৰণে। সেইটো কাৰণে মানে আৰু অসুবিধা এটা হয় আৰু উপায় নাই কি কৰিবা এনেকে
আৰু আৰু যদি আৰু যদি এনেকৈ নকৰো বাইছে তাই কা ক কাহ বাপৰে বাপ কাউৰীক দৰে কৰি থাকে একদম
আৰু নহয় এতিয়া আৰু এতিয়া সি কথা পতা হৈছে নে নাই
অলপ চলপ কি ক মাত তে
অঁ অঁ মানে আগতে যেনেকৈ ইচ্ছা কৰিলেহে কথা পাতে এতিয়া কেনেকুৱা পাই এতিয়া কথা পাতে নে নে সেনেকা কয়
নাই নাই কথা পাতে কিন্তু এতিয়াও অলপ চলপ গুৰুত্ব নি দিয়ে মানে হাণ্ড্ৰেড টুৱেণ্টি পাৰ্চেণ্ট
মানে এশ পাৰ্চেন্টৰ ভিতৰত বিশ পাৰ্চেন্টহে হেৰি কৰে সি মানে বেয়া মানে এতিয়াও মানে আছে আৰু ঠিক হবলৈ
উম
অঁ আগতকৈে মানে মাতে আৰু তেতিয়াহলে আগতেতো সি ইচ্ছা কৰিলেহে মাতে ইচ্ছা নকৰিলে কথাই নাপাতে উম এতিয়া সি খোৱা লোৱা কি কৰে
খোৱা বোৱা চব ঠিকে মানে টাইম ম। খাই খানা।
উম উম পুৰা গৰম গৰম লাগে না।
আৰু গা ধোৱাৰ পিছততো। দিবাই লাগিব নহ'লে কান্দি থাকিব।
উ ভাল হৈছে কিন্তু এইটো অভ্যয়াস ৰাখি থব লাগে। তেতিয়া মানে কি। সময়মতে সি খোৱা লোৱা খিনি কৰিব পিছতো।
হয় কিন্তু সিনাই যাই আছে।
নহয় এতিয়া খিনাব এতিয়া স্কুল তুল যায় ন। ফুল তোৰ গৈ তাতে। খেলে খেলে আহে। আগতে মানে ঘৰতে আছে। ছিলে খাইছিলে আৰু যি কৰিছিলে ঘৰৰ ভিতৰতে কৰিছিলে। এতিয়া মানে আৰু। কুল তুল গ'লে তাতে খেলে। এতিয়া অলপমান কিনাই কিনাব পাৰে। খালি চাব লাগিব ক্ষীণতটো দুৰ্বল ক্ষীণ।
অ অ নাই নাই ভালে মানে পৰা। একদম মানে ই।
শিকে।
অহঁ।
কিন্তু এই কি ক হলা জাম্প কৰিব। তাৰ পিছত। পঢ়া শুনাাই একো নাই স্কুলত চবে পঢ়ি। থাকিব কি কি কৰে বেলেগৰ বেগ। ইপিনে দলিয়াবোৰ। পি ধল আহব মানে পঢ়া শুনা নাই স্কুলত।
অ, অ, অ, অ, এই মানে মেইন কত ম হেৰি। তোমাৰ বিশেষকে আছে ন আৰু সি গৈছেহে স্কুলত।
অহ, অহ।
এ আগততে। ততেতটো ইমান হোৱাই নাছিলে ন এতিয়া গৈছেহে লাহে লাহে সি সেইটো বস্তু গম পাব। কি মানে এতিয়া আগতে। তোমাক লক লগ পাইছিল। সেনেকুৱাহে আছিলে ই।
হয় হয়।
হেৰি কৰে ন ভালকে ধুনীয়াকে সি মানে এনজয় কৰে আৰু সেইটো বস্তু।
উম্ উম হয় আৰু।
হেৰিও, শিকি যাব সেইটো বস্তু। হি মানে যে তাতে যাই পঢ়ি। লাগে বা বেলেগৰ হেৰিতো এনেকুৱা কৰিব নালাগে।
উ উম সি তাক টিচাৰেটো। কি কৈছে জানে না? এইবাৰ বোলে। ই এইটো এক্সাম। দিব নোৱাৰিব কিয়? ই অকল খেলিয়ে থাকে এতি আহি। পঢ়া শুনা নাই।
তাহাঁতৰ এক্সাম। পাতে নেকি?
কি কি?
পৰীক্ষা পাতে নেকি তাহাঁতৰ?
অহ।
অ, কি কি কৰাই মানে এতিয়া? ক্লাছত?
ই একো এই নকৰে মানে। ৰাইটিংত একোএ লিখা মানে। কি কৰি লিখ নিলিখ। খেই কিন্। টো মাতিব চব মা। তিব এ টু জেড। এই কি কয়, এলফাবেট। এইবিলাক কব। তাৰপিছত। এ কি কয় অ আহ। হিন্দিৰ যে হয়, এইবিলাক কব, তাৰপিছত ট্ৰাইংগেল চ্বেপ যিমান আছে চব কব, কালাৰছ যিমান আছে চব কব, মানে। পয়ামো দুটা তিনিটা। কৈ দিয়ে, কিন্তু ৰাইটিংত জিৰো।
মানে কি হয় সি মুখেৰে কোৱাটোহে শিকাইছে। ত' সেইকাৰণে সি ইমান দিনে মুঠ মুখেৰে কৈ আছিলে বা মাকৰ লগত কথা পাতোতে মুখেৰে কথা পাতি আছিলে সেইকাৰণে সি সেইটো কৰিলে খিনি কৈ দিয়ে কিন্তু লিখাতো তাৰ অভ্য়াস নাই ন সেইকাৰণে লিখাৰধ নাই যিহেতু সি লিখাতো অলপমান অসুবিধা পাই চাগে সেইকাৰণে মানে এ তাৰ এনেকুৱা হেৰি হৈ যায় এ লাহে লাহে আহি যাব আৰম্ভক কৰিছে হে সি যোৱা
অ অ বদ
কিন্তু মানে আগতে যে হেৰি আছিলে যে তাৰ আগতে যে বেমাৰ বেমাৰতটো আছিলে যে জ্বৰ উঠি যায় কপ কপি এতিয়া নাই
এতিয়াতো ভগৱান এইবিলাক হোৱা নাই
অহা নাই ন মানে আগ আগতে যে ইয়াতে আহিলে ঘৰত আহিলে সেনেকুৱা হৈছে
অ অ নাই নাই নাই নহয় বাইদেউ এতিয়া মইতো ভগৱানক সেৱাই কৰো ভগৱান আমাক যিটি হওওঁ ভাবুক একো হ'ব নালাগে এইবিলাক উ উ
ঘৰখন অশান্তি হৈ থাকে ন
হয় বাইদেউ হয়
ানে কিন্তু মানে কি আহি যাব আগতে মানে কি সি সৰুও আছিলে
উম
তোমাৰ যদি পানীৰ অসুবিধা হয় পানী পেলোৱা পল হয় বা তাতে পানী সলনি হয় আগত পানী তাতে আগত তাতে গাঁৱত তাতে পানী বেলেগ ইয়াতে আহিলে পানী বেলেগ ত সেনেকুৱা হেৰিত হলে মানে খোৱা লোৱাতো বেলেগ বেলেগ হৈ যায় যে সেইকাৰণে চাগে তাৰ মানে নিমিলে আৰু শৰীৰটোৱে সেইটো মানে বস্তুতটো হেৰি কৰিব নোৱাৰে স্বীকাৰ কৰিব নোৱাৰে সেইকাৰণে সেনেকুৱা হে এতিয়া হোৱা নাই যোয়া নহয় আৰু।
বদে নহলে ভাল।
হয় কিন্তু চাই থাকিবা আৰু কাৰণ সয়াৰ তেনেকুৱা সিয়াৰ এনে নহয় ন, তাৰ জ্বৰ উঠিলে হয়। বিশেষকে জ্বৰ উঠিলেহে তাৰ এইটো বস্তু
ফৰ আৱ চকু ৰুষতে ৰাখি থৈ দি
অ' এতিয়া াত খাই থাকে নেকি?
কেতিয়াবা মানে গাটো যদি গৰম হয়, অঁ-অঁ, আগতে কি কয় মেডিচিনটো দি দিওঁ আমি।
অ ঠিকে মানে মেডিচিন টো একদম শেষ ন মানে শেষ হোৱা নক কৰিবাই মানে লগত ৰাখিব যাতে হোৱাৰ লগে লগে অলপ জ্বৰ উঠিলে যাতে তাক খুৱাই দিব পাৰা কাৰণ তাৰ জ্বৰ বেছি হলে আকৌ তাৰ ছেম সেইটোয়ে হৈ যাব।
অ-অ, উম-উম-উম।
কাৰণ কিয় আগত যেইবাৰ হৈছে তাৰ জ্বৰ বহুত উঠাৰ পিছতহে হৈছে। ত' জ্বৰটো কমত যদি ঔষধ দি থৈ দিয়া তেতিয়া ইমান বেছি হেৰি নহয়।
উম-উম, সেকাৰ অ-অ, উ ৱাইফও বহুত গুৰুত্ব দিয়ে বাবুৰ ওপৰত। সেইকাৰণে তো মই একোৱেই নকওঁ। চাই থাক।
চাব মানে কি বেলেগ কোনো এটা এই হেৰিতটোহে ন, বেমাৰটোহে সেইকাৰণে জ্বৰ অলপমান উঠিলেও ৰতটো খালে বেছি জ্বৰ নুঠিলে আৰু অ সেইটো অসুবিধা নহয় আৰু।
অঁ-অঁ-অঁ।
কোৱা, তৌ হেৰি কি কয় বহুত তো ইয়াতে থাকিব। এতিয়া নাযায় চাগে?
নাই নাই নাই এতে থাকিব বাবুক স্কুলত দি দিলো আৰু ক'ত যাব চাওঁ?
ত বাঢ়িছে।
উম ছয় আঠ ন পিছ ত যদি ৰাইটিঙত অলপ আহি যায় বেলেগ স্কুলত দি দিম।
অ নহয় প্ৰথমতে মানে এনেকে কম মানে বাচ্ছা বাচ্ছা লৰা ছোৱালী থকা তাতে তাতেই আগতে শিকিব দিয়া সেই সি শিকি লওক। কাৰণ বহুত বেছি বাচ্ছা থাকিলেতো মানুহ মানে হেৰি শ্ষকে হেৰি কৰিব নোৱাৰিব ন শিক শিক্ষকেতো গুৰুত্ব দিব নোৱাৰিব ত' সেইকাৰণে মানে কি কৰিব তুমি এতিয়া অকমান শিকি ল কেইবছৰ মান দুবছৰে হওক সেই শিকি লওক কি হোৱাৰ পিছত পিছত লাগিলে যেতিয়া ম গমে পাই যে হেৰি হৈ আছে তাই সি শি লিখিবও পাৰিছে তেতিয়া দি দিলেই হ'ল বেলেগত এতিয়া আৰু এনে বেলেগত দি
আমিও ভাবি আছো এইটোোৱে উম উম লাভ নাই বেটো
উম
চাওঁ আৰু কিবা হয় কি লিখা আছে
আহ হৈ যাব হৈ যাব এতিয়া এইবোৰ ভাবিব লগা নাই খ বুলি নহয় হৈ যাব বাচ্ছাতটো হেৰি হৈয়ে যাব মানে সময় লাগে কিছুমান বাচ্ছা শুন সকালে লিখে কিছুমান বাচ্ছা অলপ টাইম লাগে তাক এতিয়াহে দিছা এতিয়া আগত ত সি কথাই পা নাছিল এতিয়া দিছা এতিয়া সি কথা পাতে তো ত লে লাহে সি লিখাতটো শিকি যাব ল খাতটো শিকি গলেই তেতিয়াহ'লে যেতিয়া ধুনীয়াকে লিখিব আৰম্ভ কৰি দিয়ে তেতিয়া বেলেগত দি দিলে হৈ গ'ল
উম উম কিন্তু বস্তু বিলাক বহুত জল্দি ক কেপচাৰ কৰে ব
আহ এইটোয়ে টো বস্তু ন', সি টেলেণ্ট, টেড হয়। ন ', সি মানে চব মানুহ আৰু, খিনি সময়ত বিশেষকে বাচ্ছাক ন', বহুত নতুন বস্তু -বস্তু শিকাব লাগে। কাৰণ তেতিয়া বাচ্ছা, এইখিনি সময়ত মাইন মানে মগজুতটো বহুত হেৰি হৈ থাকে। কে, মানে একদম, এক্টিভ হৈ থাকে। সেইকাৰণে মানে, - হিখিনি সময়ত বিশেষকে বাচ্ছাক বহুত নতুন- -নতুন বস্তু দেখাব লাগে বা শিকাব লাগে। যে এইটো- এইটো -এইটো। বহুত সোনকালে সিহতে সেইটো বস্তু, তোৰ লৈ ল'ব পাৰে।
অহ ', - অহ ', আৰু তাত, আৰ বয়সৰ যিমান, ল'ৰা -ছোৱালী আছে নহয় ব, তাক ধৰব নোৱাৰে এনেকা তাৰ স্পীড। আৰু ইষ্টেমেনাৰ তাৰ, মানে নন- ষ্টপ এনেকা, দাওৰিব বেলেগ,
উম, '
কথা ধৰি, পেট ধৰি, এই কি কয় বহি যাব কিন্তু। সি,
অ', আৰু বহুত এদিন, ন', হিয়াৰ এনাৰ্জিটো বহুত নহ ',
সিও বহুত আৰু চঞ্চল টাইপ হয় অলপ।
উম ', একো নহয়। এইটো চব শিকি যে হেৰি হৈ যাব গে, ক্লাছত আৰম্ভ হৈ গলে লাহে- লাহে শিকিলে চব হেৰি হৈ যাব। উম ', দিয়া হেৰি এ', কি, কয় বৌক লৈ আহিবা আমাৰ তাত।
অ', - অ', বাইদেউ,
উম', - উম', ঠিক আছে হ'ব, ঠিক আছে দিয়া।